দিয়া।
হে'ল্ল'
অ বন্ধু শুনিছা?
মই শুনিছো, তুমি শুনিছানে বাৰু?
হয়, হয়, শুনিছো কি কৰি আছা?
এ মই অলপ বাহিৰত ওলাই আহিছিলো।
হয়, হয়, হয়,
তুমি?
কি মই এনেই আছো ৰবা- ঘৰতে আছো বা বাকী কি খালা দুপৰীয়া?
দুপৰীয়া আজি মই কচৰি খালো দুখন।
অ', কচুৰী খালা নি ভাত ভাত। ভাত খোৱা নাই তেনেকুৱা?
ভাত তেনেকুৱা খোৱা নাই বাৰু, তুমি কি খালা?
এ, মই ভাতেই খালো ৰবা, ভাত তাৰপিছত এ আজি নিৰামিষ খালো ৰবা ভাত পকৰী তেনেকুৱা খালো।
হয় নেকি অ, নিৰামিষে খালা নেকি আজি?
হয়, হয়, নিৰামিষে খালো।
উম,
বাকী, বতৰ কেনেকুৱা আজি তাতে?
এই বতৰটো ভাল নহয় মানে বতৰটো বৰষুণ দিয়া যেন হৈ আছে।
উ, বৰষুণ দিয়া বতৰটোটো ভালেই হয়।
উম, বৰষুণ দিয়া বতৰটো ভালে হয়। কিন্তু আমাৰ মানে বানপানী হয় যে। তাৰ কাৰণে, আহ তাৰ পিছ ক'বাত অ', ক'ৰবাত ঘূৰিব য যোৱা নাই নেকি?
ঘুৰিব যাম বুলি ভাবি আছো ৰবা, চাৰিওফালে বানপানী কি ঘুৰিব যাবা
হয়, হয়।
বৰষুণ নেহৰা হৈছে।
হয়, বৰষুণ নোৱাৰা হৈছে এই এনেকুৱাই হয় মই মানে অ', হয়, হয়, এনে, তাৰ পিছে কিবা কাম চাম কৰি আছা নে আজি
আজি, কাম চাম তেনেকুৱা কৰা নাই ৰবা, আজি ঘৰতে আছো ৰবা তুমি?
ময়ো তেনেকুৱা কাম একো কৰাই নাই বাৰু কিবা কাম অ, তুমি এনে কিবা কাম কৰিম বুলি ভাবিছা নে
মই, পাৰ্ট টাইম কাম কৰো বাৰু আজি যোৱা নাই
হয়, হয়, এনে ভৱিষ্যত তোমাক কেনেকুৱা ধৰণৰ কাম কৰিবলৈ মন আছে ইচ্ছা আছে
অ', ভৱিষ্যততো মোৰ ৰে'লৱেত কৰাৰ ইচ্ছা আছে।
ৰেলৱে তোম ৰেলৱেতো, মোৰো বহুত ইচ্ছা আছে দেই।
অ',
মই তোমাৰ একজামো দিলো দুবাৰ, মানে, ত কোৱালিফাই কৰিব পাৰা নাই বাৰু
অ', আ, আ, ইটি আইটি আইটিয়াই কৰ্চ কৰিছা?
আই টি আই নহয় নৰ্মেল দিছিলোঁ মই, এন টি পি চিৰ এক্সাম দিছিলোঁ দুবাৰ দিলোঁ।
অ', ই আই টি কৰ্চ লাগে এনে আই টি আই নে আই আই টি আছিল।
নৰ্মেল, তোমাৰ আই টি আই নালাগে তোমাৰ এন টি পি চি তোমাৰ ৰেলৱে মাষ্টাৰ বহুত ধৰণৰ পষ্ট আছে নহয়, তাতে আইটিয়াই নালাগে আৰু টেকনিকেল লাইনত গ'লে তোমাৰ আইটিয়াটো পষ্ট লাগে ন।
আইটি আই লাগে ন?
টেকিনিকেলত গ'লে তোমাক আইটি আই লাগে।
হয়, নৰ্মেল লকো পাইলেটত গ'লে?
অ' তেনেকুৱাত মানে আই টি আই নালাগে।
লোক পাইলোটত ন' নালাগে ন'? তুমি তুমি যেতিয়া মানে ৰেলৰ
চাইন্স পঢ়িব লাগিব।
তে তে তেকিয়া লাগে?
চেইলেটৰ কাৰনে পুৰা চাইন্স পঢ়িব লাগিব। ভাল্পে টেকনিকেল টেক টেকনিকেল লাইনো শিকিব লাগিব, সেইবোৰত মানে অলপ এইটো আছে তোমাৰ বহুত ঝেমেলা আছে, লোক'পাইলট চাইলট হ'ব কাৰণে অ', অ'। আৰু তোমাৰ নৰ্মেল তুমি সেইটো কৰিলে মানে তোমাৰ অ' নে গ্ৰেজুৱেচনৰ পিছত তাৰিছত এটা এনট পি চি টৱেলাৰ পফিচছত তোমাৰ এনটি পি চি আহ, পষ্ট মাষ্টাৰ তেনেকুৱা এটা থাকে নহয় তোমাৰ? এ
তেতিয়া তে তেতিয়া ক্ৰিকেট কাউণ্টাৰে ইয়া থাকে ন' তোমাৰ
অ' সেইবোৰ অ' সেইবোৰতো কি পোষ্ট থাকে সেইবোৰত তোমাৰ আ অ' তে সেইবোৰত তোমাৰ সেইটো নালাগে আৰু। পইচা নালাগে। মানে এইটো টেকনিকেল পইচা নালাগে বুলি এই তোমাৰ। আই টি আই নালাগে হয়। আই টি আই নালাগে।
আই টি আইটো এটা মানে টেকনিকেল লাইনৰে এইটো হয়, তুমি যদি ৰেল থিয় মানে ৰেলৰ আই টি আই কৰিলে মানে কেনেকুৱা টাইমত আ, মানে কেনেকুৱা ইয়াত পাবা তুমি ৰেল টেকনিকেল কিবা ইছু হ'ল তেনেকুৱান পাবা হয় নে নাই?
হয় হয় তুমি ঠিকেই কলা। আৰু তোমাৰ বেচিক আই টি আইটো লাগে যে ক' পাইলট হ'ব বোলে। আই টি আইটো লাগিব, এতে অ' মানে নলেজটো লাগিব।
নলেজটো লাগিব নলেজ লাগিব। মই ভাবিছোঁ আই টি আই কৰ্চ কৰিম বুলি।
বি ডি গ্ৰুপত তোমাৰ ডি গ্ৰুপত তোমাৰ চাকৰি কিমান ওলাই আছে দেখোন। কিমান হাজাৰ হাজাৰ চাকৰি ওলাই কিন্তু বহুত কষ্ট আছে ডি গ্ৰুপৰ।
হয় হয় কষ্ট আছে।
হে, হে। আ, ডি গ্ৰুপৰ মই কৰিব ইচ্ছা নাই। দুবাৰ মান মই ভাবিলো কৰিম নেকি আকৌ ভাবিলো মই ৰেলত চাকৰি কৰিব আছোঁ যদি তেনে ক'ত চাফা তাফা কৰিম আৰু গিটি চিতি চাক উঠাই থাকিম।
এ, বহুত বহুত বহুত কষ্ট আছে। তাৰপিছত তাৰিছত ৰেলত যোনটো মানে ইয়াৰ জবটো, কেটৰিঙৰ জবটো ৰেলৰ সিহঁতৰো কম কষ্ট নেকি।
উম। আজিকালিতো তোমাৰ কেটাৰিঙৰ
চিলাব লাগে, চাম'চে লেল' চাম'চে, গৰম গৰম চাম'চে। নাই নাই, এতিয়া চাবাচোন ৰেলৰপৰাও আহে।
ৰেলৰপৰা এইটো কনটেক বেচিছত আহে, তোমাৰ চাকৰি নহয় এইটো। কনটেক্ট বেচিচত হয় আৰু তোমাৰ যিমানো আগত ৰেল অ' আগতে তোমাৰ বহুত ৰেলৰ চাকৰিবোৰ আছিলে তোমাৰ ৰাতি কম্বল দিয়া তাৰপিছত তোমাৰ কমলবোৰ লোৱা। আৰু পানী চানী, এতিয়া সেইবোৰ চাকৰি চব কট্ৰেক্ট বেচিছত কৰি দিল। আগতে জোনবোৰে পাৰবেট যেনেকুৱা এটা ঠেকেদাৰক দিব সি মানুহ লগাব। সি পইচা দিব, কিন্তু পাৰমানেণ্ট নহব। অ'ইয়ে পইচা দিব। পাৰমানেন্ট নহয়, কনটেক বেচিচত হয় সেইকাৰণে বহুত চাকৰিও মানে
আ- আৰামৰ যব না ৰেলৱেৰ অকল মানে কম্বল দিয়া কম্বল লৈ যোৱা।
সেইটোতো তোমাৰ বহুত ৰিক্স আছে, তোমাৰ কিছুমানে কিছুমান বহুত কিছুমান মানুহতো তোমাৰ চবৰ লিষ্ট থাকে, কোন ক কোনে ক'ত নামিব। কোন ক'ত নামিব, সেইবোৰ লিষ্ট তোমাক দিয়া আগতে দিয়া হৈ যাব, তুমি ৰাতি কম্বল দিলা তাৰপিছত তোমাৰ পাছত উ, তুমি সেইটো কৰিলে কি বোলে? তোমাৰ কি বোলে? তুমি আগতীয়াকে সেইটো কৰিলে মানে কিছুমানতো লৈ যায় ন কম্বল চম্বল সিহঁতৰ ডাইৰেক্ট পইচা কাটি পইচা কাটি দিব সিহঁতৰে।
মানে টাইমৰ আগত যদি কম্বল-চম্বল লৈ যায়
হয়, মানে টাইমৰ আগত কিছুমান নাম- মানুহবোৰ নামি যায়, তেতিয়া গম নোপোৱাকে বহি থাকিলে মানে তোমাৰ সেইটো গুচি গ'ল, মাৰা উ, তোমাৰ
মানে পুৰা ট্ৰেইনতটো যেতিয়া খালী হ'ব তাৰ পিছতে তুমি কম্বল চম্বল লৈ যাব পাৰা, হয় নে নাই?
অ', নাই নাই তোমাক আগতে লিষ্ট দিয়া হৈ যাব, কোনটো মানুহ ক'ত নামিব? কি কৰিব? কেনেকুৱা কিমান টাইমত নামিব? সেইটো সময়ত যে
কোনটো চিটৰ মানুহ, কোনটো ডাব্বাৰ মানুহ কত নামিব এনেকুৱা টাইপ ন?
অ', কোনটো অ' কোনটো সময়ত নামিব সেইটো লিষ্ট দিয়া হৈ যাব। সেইটো লিষ্টটো চাই কে তুমি সেইটো মানুহৰ যেতিয়া নামিব সময় হ'ব তেতিয়া তুমি লগা লগ কলেতো ই কম্বল লৈ যাব নোৱাৰে ন।
হয়।
তাৰপিছত এনেকুৱা কৰিব লাগিব।
আচ্ছা, বুজি পাইছোঁ, বুজি পাইছোঁ।
কিছুমানেতো লৈ নাযায়, ভালো থাকে। কিছুমানে বাৰু লৈ যায়।
হয়, হয়।
অ', ‌ যোন ৰেলৰ চাকৰি কৰে সিহঁতৰ পৰা পইচা কাটে আৰু।
উম, কিছুমানেতো লৈ যায় নিজে নিজে।
উম, উম লৈ যায় তোমাৰ ভাল দে হয়, মই দেখিছোঁ, কিছুমানে নিজে লৈ আহা। ভাল থাকে ন? বগা ৰঙৰ থাকে, তোমাৰ ভাল থাকে।
অ', বগা- বগা ৰঙৰ তোমাৰ দুখন বে-বেডশিট দিব, তাৰপিছত গাৰু দিব দুখন। তাৰপিছত এটা ৰুমাল টাইপ টোৱালি। দিয়ে, হাত মুচিব, চব বস্তু বগা।
সেই কিছুমানে লৈ যায় সেইটো।
অ', আৰু তোমাৰ ঠাণ্ডাৰ দিনত এটা কম্বল দিব খালি পাতল ব্ৰাউন কালাৰৰ। ব্ৰাউন কালাৰ আৰু কি? কিছুমানৰ ডাৰ্ক ব্লু কালাৰ থাকে, তেনেকুৱাই থাকে মানে ডাৰ্ক কালাৰে।
অ', অ', ডাৰ্ক ব্লু, ব্ৰাউন, হোৱাইট সেনেকুৱাই আৰু এ।
কৰি পাইছোঁ ন জানো।
তোমাৰ এচিত ময়োঁ গৈছোঁ।
এ এচিত বহুত, এচিত দৰে আৰাম আৰু চিট নায়েই। না বাহিৰৰ আৱাজ আহে, নে কিবা বাহিৰ
এ-এদিনা এটা নিউজ চালানে? ফাৰ্ষ্ট ক্লাছত মানে তোমাৰ কিছুমানে বুক কৰি, মানে ট্ৰেইনটো বুক কৰিছিলে নতুন মানে, বিয়া পাতা আহ ছোৱালীয়ে মানে ল'ৰা আৰু মাইকীয়ে মানে হানিমুনৰ কাৰণে সেইবোৰৰ মানে পুৰা মানে ফাৰ্ষ্ট ক্লাছ বুক কৰিকে তোমাৰ পুৰা সজাইছিলে। এইটো ৰুলৰ কাৰণে আইনৰ মতে এইটো সেনেকুৱা কৰিব নাপায়। তাৰপিছত যোনটো টি, টি মাষ্টাৰ তাকো ছাছপেণ্ড কৰি দিছে। আৰু যোনটো ডাব্বাৰ যোনে সেইবোৰ কাম কৰিছিলে পইচা লৈকে এহতটকো চাচপেণ্ড কৰিছে
ঠিকে আছে, ঠিকে আছে আ আৰু বনা হনিমুন ট্ৰেইনত
সেইবোৰ আইনৰ মতে মানা আছে ন সেইকাৰণে সেইবোৰ
অ', ট্ৰেইন ট্ৰেইনত বহুত ৰুল আছে ত এইবিলাক ৰুল তুমি মানি চলিব লাগিব ত'
অ', ৰুল ৰেগুলেশ্যন
ট্ৰেইন এটা তোমাৰ ঘৰ নহয় ন ঘৰ বা হোটেল নহয় ন তুমি যি সজাবা যি
যি মৰ্জি এইটোৱে কৰিবা।
সেইটো ভাল নহয় বাৰু আহ তাৰ পিছে আৰু ট্ৰেইনত তো এনে নৰ্মেল এইটো কৰি
নৰ্মেল তোমাৰ প্ৰাইভেট চিট যদি লাগে থাকেতো ট্ৰেইনত হয় ন। শুনিছানে হেল্ল' হেল্ল'। হেল্ল'। হেল্ল' শুনি
অ', অ', মই শুনি আছোঁ বাৰু তুমি শুনি আছিলানে?
অ', হয়, হয় মানে অ', অলপমান মাজতে আৱাজটো ন অহা নাছিল তোমাৰ
উম, উম এই অলপ কেতিয়াবা হৈ যায় বাৰু
হয়, হয় মানে এ মানে তেনেকুৱা আজিকালিতো প্ৰাইভেট চিট থাকে ন ট্ৰেইনতো তোমাৰ প্ৰাইভেট চিট থাকে ন মানে চিটটো এনেকুৱা থাকিব তুমি দৰ্জা লগাব পাৰিবা বা
উম, উম এইটো ফাৰ্ষ্ট ক্লাছত থাকে আৰু তোমাৰ ফাৰ্ষ্ট ক্লাছ এচি ত থাকে তোমাৰ বহুত প্ৰাইছে উ তোমাৰ প্ৰাইচটো বেছি অলপ তাৰে
প্ৰাইচ টো টুৱেণ্টি টু টু থাউজেণ্ডৰ ওপৰত ন পাৰ টিকেট।
উম, তোমাৰ ডিস্টেঞ্চ লৈকে আৰু তোমাৰ সেইটো প্ৰাইচটো বহুত অলপ এইটো বেছি।
মই মানে আহো মানে ৱেষ্ট বেংগললৈ গুৱাহাটীৰ পৰা ৱেষ্ট বেংগল তোমাৰ এ কিমান ল'ব এচিত তোমাৰ ছেকেণ্ড ক্লাছত লৈ বেছি ছেকেণ্ড বা থাৰ্ড এ চিত লয় তোমাৰ ইয়া এই এইবিলাক নত অলপ বেছি লয় কিন্তু থাৰ্ড এচিত থাৰ্ড আঠশমানৰ পৰা লয় থাৰ্ডত
হয়, হয় তুমি ঠিকে ক'লা আঠশ মানৰ পৰা লোৱা উম ঠিক আছে দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল দিয়া ইয়াৰ বিষয়ে পিছত কথা পাতিম আৰু।
হয়, হয়, হয়, হয় ঠিক আছে ৰাখিছোঁ।
অ'।